শুনিছা নে?
অ শুনিছোঁ।
কি কৰি আছা?
এই বৰষুণ দিছে তাকেই আৰু চাই আছিলো।
অ, বৰষুণ চাই আছিলা নেকি?
অ তুমি?
ময়ো এনেই তোমাক যে কৈছিলো মই দোকানৰ পৰা আহিলো ৰবা।
অ অ। বাকী
চাহ পানী খালা? এনেই মানে এতিয়া মই শুইে আছো। শুই কিনে শুয়ে আছো, ভাবিছো অলপ কিবা মোবাইলতে কিবা চাই থাকো বুলি ভাবিছো মানে কাম-কাম বেলেগ কাকো নাই। পঢ়িব লগা ইথান বৰ্তমান নাই।
উম, এনেকে বৰষুণ চৰষুণ আহিলে ভাল লাগে ন?
বৰষুণ আহিলে ভাল লাগে গৰমত।
অ, সেইটোৱেতো মানে ধুনীয়া মানে ধুনীয়া শীতল পৰে আৰু ভাল লাগে।
হয়-হয়-হয়।
উম, এনেকে বৰষুণ আহি থাকিলে অ, কোৱা মানে এনেকে বৰষুণ আহিলে কেলে এনেকুৱা লাগে মানে বেলেগ জেগাত যাবৰ কাৰণে দৰকাৰেই নাই আৰু।
হয়- হয়- হয়।
উম,
এনেই পিছে চাহ পানী খালা?
অ, নাই খোৱা।
উম,
উম, পিছে বাকী এনে আজিকালি সামাজিক মাধ্যমৰ - মাধ্যমত কিমান জড়িত? ত আৰু তুমি?
সামাজিক মাধ্যমত জড়িত মানে এনে বিশেষ জড়িত নাই কিবা অনুষ্ঠান আহিলে তাতে জড়িত হও। এতিয়া আগতে আছিলো জড়িত এতিয়া সিমান নাই দিয়া।
অ', এনে অ', অ', অ', এনে বাকী কি ইনষ্টাগ্ৰামটো চলোৱা চাগে?
হয় - হয় চলাও।
কিমান - কিমান সময়লৈকে মানে ইনষ্টাগ্ৰাম চলোৱা? বান বা কিমান কি - কি কামত তুমি ব্যৱহাৰ কৰা ইঞ্চষ্টাগ্ৰামটো।
ইনষ্টাগ্ৰাম মানে এতিয়া ধৰি লও তোমাৰ মই ইনষ্টাগ্ৰামটোত মই বেছি ভাগ বেছি টাইম অনলাইন থাকো মই ইনষ্টাগ্ৰামতে অনলাইন থাকো। এনে বেলেগ ইনষ্টাগ্ৰামৰ বাহিৰে মই এনেই অলপ যদি টাইম যদি খেদাব খুজো মই ধৰি লোৱা গেম খেলাও ফ্ৰী ফায়াৰ।
উম,
ফ্ৰী ফায়াৰ খেলি লাও তাৰে পিছত তোমাৰ আৰু ইনষ্টাগ্ৰামত হোৱাটছআপ। এনেকৈ অনলাইন থাকো ফেচবুকত ইমান অনলাইন যাব নাই।
অ', মানে তুমি নিজৰ কাৰণে মানে একো মানে ব্যৱহাৰ নকৰা আৰু এনেই আৰু।
অ, নিজৰ - নিজৰ কাৰণে ব্যৱহাৰ কৰো। ধৰি লোৱা তুমাৰ এতিয়া কলেজৰ আমাৰ কিবা দেখিবলৈ দিলে। এনেকুৱা আমাৰ গ্ৰুপত দি দিয়ে কলেজৰ দিলে। তাৰ পৰা ধৰি লও মই প্ৰহেক্টৰ কিছুমান লিখি লও তাৰে পিছত তোমাৰ হয় কিবা সুধিব লগা থাকিলে কলেজৰ গ্ৰুপত সুধি লওক আৰু ধৰি লওক ইমান কিবা এটা প্ৰশ্ন দিছে এনচাৰটো দিয়া নাই তাৰে সেইকেইটা কৰি নিব দিছে। তেতিয়া ধৰি লও মই মোবাইলত মোবাইলত চাও চাই কিনে তোমাৰ সেইটো বস্তু লিখো নিজে নাজানাতো।
উম উম উম
উ মোবাইলটো অ মোবাইলটো মানে ধৰি লোৱা তোমাৰ সেইটো মানে তুমি যি ভালটো ভাল বস্তুটো চাই চ কথা নাই তুমি এনি টাইম যদি বেয়া বস্তু চোৱা কিবা কৰি থকা তেতিয়া বহিয়া।
অ সেইটো হয় সেইটো কাৰণে দিগদাৰী আৰু আজিকালি মানুহে মানে বেছিভাগ মানে নিজৰ কাৰণে ইউজ নক ব্যৱহাৰ নকৰে আৰু বেছিভাগ। বেলেগ কামৰ কাৰণে ইউজ কৰে যে মানে যিটোত লাভো নহয়। সময়ৰ অপচয়হে হয় এনেই মিছা মিছি
তুমি পিছে সামাজিক মাধ্যমত কিবাহত জড়িত আছা নে?
অঁ সামাজিক মাধ্যম বুলিবলৈ নাই মই এনেকুৱাকে জড়িত নাই বাৰু।
হয় হয়।
উম।
মানে তুমি ধৰি লও কিবা এটা অনুষ্ঠান আহিল সেইবিলাক ভাল পোৱা নে?
অনুষ্ঠান বিশেষকৈ ভাল লাগে। মই এইবাৰ এইবোৰ মানে অনুষ্ঠানবোৰৰ পৰা মই বিৰতই বাৰু ক'ব গ'লে।
হয় হয়।
মই ইমান এটা ভাল নাপাওঁ আৰু
হয় হয়
কেতিয়াবা হঠাৎ ভাল লাগে আৰু এনেই ইমান এটা ভাল নালাগে।
হো
মানে ক'ব গ'লে ধৰি লোৱা, এখন হেৰিয়ে হ'ল। ফাংচনে হ'ল ধৰি লোৱা।
উম উম
গান চানৰ কাৰণে বা হেৰি কাৰণে মান। গায়ক মাতিলে বা কিবা কৰিলে তো গৈ মেলি নিজৰ সময়হে ঙ্ক্ৰঈ কৰা যেন লাগে আৰু মোৰ কেতিয়াবা‌ঙউউু ভাল লাগে বাৰু যদি বহুত মানে আহ হেৰি হৈ থাকে বিজি মান মানুহ এটা বহুত ব্যস্ত হৈ থাকে তেতিয়াহ'লে কেতিয়াবা সময় মিলাই মেলি মিলাই তেতিয়া ভাল লাগে আৰু এদিনৰ কাৰণে। কিন্তু এনেই বিশেষকৈ ভাল নালাগে তেতিয়া আমাৰ নিজৰ সময় ক্ষতি হয় আৰু ক'ব গ'লে। টোপনি ক্ষতি হয় সেই এদিনৰ টোপনি ক্ষতি হ'লে মানে গোটেই সপ্তাহটোৱে মানে অ টোপনি টোপনি লাগি থাকে আৰু ভাগৰো ভাগৰ। বৰ লাগি থাকে ত সেইটো কাৰণে মানে এইবোৰৰ পৰা অলপ বিৰত আৰু।
হয় হয় হয় তুমি এটো কথা ঠিকে কৈছা হে তোক কেনে কেনেকুৱা? মানে এনে এনেহা এনেকুৱা বস্তু যাতে এদিন যদি টোপনি খতি কৰিছা তুমি। বহুত দিনলৈ টোপনিটো ধৰি থাকে এসপ্তাহ মান থাকি যায় প্ৰায়ভাগ মোৰতো।
অঁ।
টোপনি যদি এদিন ক্ষতি হৈছে, মানে তোমাৰ মই বিচনাতে পৰি থাকো। সেনেকুৱা।
সেইটোৱে আৰু আমাৰ অসুবিধা সেইটোৱে সুবিধা অসুবিধাই থাকে চবতে
হয় হয় তুমি যেনেকে কলা কিব অনুচ অ‌‌ কোৱা কোৱা কোৱা তুমি কোৱা।
এনে তুমি হেৰি কি কয়, চিনেমা টিনেমা চোৱা নে নোচোৱা?
চিনেমা চাওঁ মই। মই হিন্দী চিনেমা চাই বেছি ভাল পাওঁ।
অ', অ', এনে হিন্দী চিনেমাৰ ভিতৰত তোমাৰ নায়ক কাক ভাল লাগে?
উম মানে মোৰ তোমাৰ ধৰি লোৱা ইতা এ মানে বিজয় থালাপতী।
অ'। বজয় থালাপতিত এ বিজয় থলাপাতিটো হেৰি হয়, ‌অ‌‌ এয়া কি কয় চাউথৰ হয়?
হয়, হয়।
উম।
মই চাউথৰ চিনেমা মানে মই চাউথ চিনেমা বেছি ভাল পাওঁ।
উম, উম, উম। অ', সিহঁতৰ মানে তাহাঁতৰ সংস্কৃতিটো দেখাই যে তাত, সেইকাৰণে ভাল লাগে। তাত একো মানে বেয়া বেয়াকৈ একো নেদেখায়। সিহঁতৰ নিজৰ সংস্কৃতিটো ধুনীয়াকৈ মানে
হয়।
মানুহক দেখাই দিয়ে সেইটো এটা ভাল লাগে। সেইটো কাৰণে মোৰ ম মোৰো মানে চাউথৰ হেৰিবোৰ ভাল লাগে চাই।
হয় হয়। এতিয়াতো বিজয় থালাৱতি তো তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে হ'ল না?
অ', অ'।
এতিয়া ধৰি লোৱা তাৰ জেখনি চিনেমাত দেখুৱাই, চিনেমাত দেখুৱাই সেইখনি ইতয়া এখন মানে হোৱাৰ আগে-আগে তোমাৰ খতে আগে এখন চিনেমা বনাইছিলে। এ চিনেমা তুমি চাইছা নে চোৱা নাই নাজানোঁ, মই কিন্তু চাইছোঁ। যেখিনি চিনেমা খনত মানে কৰিছে সেইখিনি ৰিয়েলতো কৰি আছে বহুত ভাগ।
অ', সেইটো অ', সেইটোৱে মানে ক'ব গ'লে যদি মানে এখন দেশৰ বা ৰাজ্যৰ মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰী হ'ব খোজে তেতিয়াহ'লে ক'ব গ'লে মানুহজনৰ বহুত বেছি মানে হেৰি থাকিব লাগিব, শিক্ষা থাকিব লাগিব। তেতিয়াহে ভাল কাম কৰিব পাৰিব শিক্ষা নাথাকিলে মানে মানুহ মানে-মানে ভাল কামত আৰে‌ মনটো নাযাব কব গ'লে। আৰু শিক্ষাৰ লগতে মানুহটোৰ গুণ গুণো ভাল হ'ব লাগিব, শিক্ষাইটো সকলোখিনি নহয়।
হয়।
ভাল কাম কৰিব থকাৰ কাৰণে যদি মানে ভাল গুণ থাকে তেতিয়াহ'লে নিশ্চয় ভাল কাম কৰিব।
এনে ধৰি লোৱা কিছুমান জেগাত, এ এম এল এ বোৰে মানে নিজৰখিনিহে চায়, বাকী ৰাইজৰ খিনি নাচায়ে বাৰু কব গ'লে।
তুমি এইটো কথা কওঁতে মই ঠিকে কৈছা তুমি মানে কেনেকুৱা জানা না? এম এল এ বিলাক বা কিছুমান যে আমাৰ গাঁৱৰ পৰা উঠে কিছুমান ভটত উঠে এম এল এ বিলাক উঠিলে তেওঁলোকে খালি নিজৰটো চাব বেলেগৰ টো নাচাই, ধৰি লোৱা তোমাৰ আহিলে তোমাৰ কেনেকুৱা? তোমাৰ ভটৰ টাইমত তোমাৰ মানে ক'ব মই অমুকতটো দিম বস্তু বহুতো দিম ৰাস্তাটো দিম কিবাটো দিম সেনেকুৱাই দিম বুলি কয়, কয় কিনে তোমাৰ পিছত যদি তেওঁ জিকি যায় তাৰে পিছত কুনিয়ে ছিনি নাপয় মানে এনেকুৱা কোৱাহে দেখুৱাই কিছুমানে, মই চবক লৈ কোৱা কথাটো কিছুমানে আছে।
অ', আছে-আছে, নোট নাথাকে নহয় এইবোৰ বস্তু বহুত মানে আমাৰ, উম, কৰিছোঁ-কৰিছোঁ। সেই সেইবোৰ বস্তু দেখিলে সেইবোৰ বস্তু দেখিলে মানে এনেকুৱা লাগে কোনে ইহঁতক মানে ভোট দি পেলাই ইহঁতক এম এল এ বনায়, সেইটো এটা মানে এটা প্ৰশ্ন উদয় হয় বাৰু তাৰপাছত এইবোৰতো ক'ব গ'লেতো অ', চলিয়ে আছে আগৰ পৰাই চলি আছে আৰু এতিয়া যিবোৰ মানে চৰকাৰী অধিকাৰী কিছুমান যিসকলে মানে অম কিছুমান মানে অফিচ সিহঁতে হেৰি কৰে আৰু চলায়। সিহঁতৰো মানে বহুত দাদাগিৰি ধৰণৰে ক'ব পাৰি আৰু। সেমত- কিছুমান মানুহ গ'লে বা বহুত দুখীয়া মানুহ গ'লে সিহঁতে সিহঁত মানে উদো- দুখীয়া মানুহখিনিক ভালদৰে হেৰি নকৰে। ক'ব গ'লে মানে সিহঁতৰ কামখিনি সোনকালে কৰি নিদিয়ে মানে সিহঁতক পইচা লাগে। ত এইটো বস্তুটো মানে বহুত দেখিছোঁ চৰকাৰী হেৰিবিলাকত।
হয় হয় তুমি ঠিকে কৈছা মানে কেনেকুৱা জানানা তেওঁলোকে তুমি অলপ যদি পইচা দিছা মানে খোচ দিয়া বুলি যে কয় এইটো
উম।
পইছা অলপ যদি তেওঁলোকক দিছ তলেদ তলেদি মনে মনে তেওঁলোকে তেতিয়া কামটো কৰি দিব আৰু যোনজন মানুহে পইচা দিয়া নাই দুখীয়া মানুহো পইচা দিব নোৱাৰে নহয়।
অ।
কথাটো বুজি পাইছা নে তুমি দুখীয়া মানুহটোক পইচা দিব নোৱাৰে তেওঁলোকৰ কাৰণে নে তেওঁলোকৰ নামটো আছে যদি তেওঁলোকৰ কাটি কিনে ধনী মানুহ যোনবিলাকে পইচা দে সেইবিলাকৰ নামটো দি দিয়ে তেওঁলোকে এনেকুৱা মানুহো আছে আমাৰ সমাজত।
হয়। উ সেইটো দুখীয়া মানুহখিনি সিহতে মানুহ বুলিয়ে মানে নাভাবে যোনখিনি মানুহ আ- সিহঁতক পইচা দি যাব সিহঁতৰ কামখিনিয়ে হৈ যাব দুখীয়া মানুহখিনিৰ মানে কামখিনি সেনেকে পেলাই থৈ দিয়ে। পইচা দিলেহে কাম হ'ব উম মানে সিহঁতৰ হাজ হাত হাজাৰ পাঁচশ টকা এটা গুজি দিলেহে সিহঁতে কামখিনি কৰে।
হয় হয়।
উম।
মই সেইটো বহুত লক্ষ্য কৰিছো মানে দেখিবও পাইছো সেনেকুৱা। সেইটো নিজৰ কিছুমান আমাৰ আপোন মানুহৰ লগত নিজৰ লগতো হয় না কিছুমান সে- টো কথা সেইটো মই বহুত লক্ষ- ক্ষ্য কৰিছোঁ। দিয়া পিছে তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল মোৰো নাজনা কথ- জানিব পাৰিলোঁ, দিয়া ধন্যবাদ।